হেল্ল' অহ, শুনিছা? হেল্ল' শুনি আছো কোৱা।
অহ, ভালনে তোমাৰ? অহ শুনিছোঁ। শুনিছানে, অহ ভাল তোমাৰ? তোমাৰ। অহ, মোৰ ভালেই দয়া। কি কৰি আছা পিছে এতিয়া?
কৰিছ এতিয়া ভাত-পানী বনাই এনে আজৰি হৈ বহি আছো। তু
বাৰু, এনেই।
উম।
উম।
তোমাৰ নি তোমাৰ নেটৱৰ্কৰ প্ৰব্লেম হৈ আছে নি
এ
তোমাৰ আকৌ নেটৱৰ্কৰ প্ৰব্লেম হৈ আছে। বুজিছা, মাততো ভালকে অহা নাই।
সেইটো কাৰণে
কি?
অ' মাজতে আহিছে, আকৌ মাজতে নুশুনা হৈ যাওঁ যে।
অ'শুনি আছোঁ। অ' এ শুনিছা?
অ' শু শুনো আকৌ মানে মাজতে হেৰি হৈ যায়। তোমাৰ তাত নেটৱৰ্কৰ প্ৰব্লেম হৈছে ছাগৈ? নেটৱৰ্ক পোৱা জেগালৈ যোৱা। হেল্ল'
হয়তো নেটৱৰ্কটো বেয়া হৈ আছে। চাব গম পাইছা? এতিয়া মিছা নহয়। ন
অ' শুনিছোঁ কোৱা।
অ' ৰবা মই অলপ ফুৰিছো বাৰু। অ' শুনিছা এতিয়া? এতিয়া ভালকে আহিছানে?
অ' আহি। আহিছে আহিছে অ'- আহিছে কোৱা।
অ শিলি যে বোলো আমলখি আৰু শিলিখা গছ আছে!
অ নাই নাই। নাই কাটা, নাই কাটা, আছে।
আছ। আছে ন? আমলখি এইবাৰ কি হল? শেষেই হ'ল। চাগ' ন এতিয়া?
অ' এতিয়া অ' শেষেই হৈছে পায় মানে হেৰি অলপ। এ লাগোতে অলপ পাৰি লল থলোঁ। পাৰি কৰি এতিয়া অলপ শুকুৱাই মানে আচাৰ বনাই থ থৈছো। আৰু অলপ এনেই শুকুৱাই পেলাই শুকুৱাইছোঁ শুকুৱাইছোঁ।
অ'।
শুকুৱাই পেলাই- ভাল ভাল অ'। শুকুৱাই পেলাই কি কৰিছোঁ। অলপ এনে গুৰি গুৰি কৰি থৈছোঁ।
অ গুৰি কৰি থৈছা মানে। এই পানীৰ লগত মিলাই পেলাই য। যে খাব পাৰি। নহ'লে উতলাই পেলে ন? অ' শিলিখাও ন এটা কাম কৰিবা শিলিখা অলপো শুকুৱাই একেলগে গুৰি কৰি দিবা দুইটা। বেছি ভাল হ'ব তেতিয়া। এই যে এটা
বেলেগ বেলেগকেহে থৈছো মানে আমি এ একেলগ। থোৱা নাই। দুইটাই গুৰি বনাই বনাই থৈছো। কিন্তু বেলেগ বেলেগ টেমাত ভৰাই থৈছো।
অ বেলেগ বেলেগকে থৈছা। একো নাই তেনেকে ভৰাই থলেও মানে দুইটা মিলাই পেলাই। পানীত অলপ যদি আমি সিজাই দিওঁ ন। তেতিয়া সেইটো পানী খোৱাটো মানে স্বাস্থ্যৰ কাৰণে বহুত ভাল।
ভাল। অ অ।
মানে এই কিবা এটা হে বটল পাই নহয় তা তোমাৰ এনে যে ত্ৰিফলা বুলি যে। পাই যে খাই যে সেইটো নিচিনাাই অ অ অ। সেইটো শুয়ে পাব। ক মানে তুমি ঘৰত বেছি ভালেহে।
বেছি ভাল অ উম।
ময়ো তোমাৰ। উম উম। মই বোলো তোমালোকৰ গছ আছে যেতিয়া তোমালোকে এইটো শুকুৱাই খুৱায়ে। অলপ বুলো লৈ আহি
অ থওঁ থওঁ। অ অ নিবা দিয়া অ। এই মানে আমিও এতিয়া শুকুৱাই পেলাই, মানে কি কৈছো জানা অলপ যে মই এনেই নিমখ পানীত এ সেই বইল কৰি পেলাই থৈছো। সেইকেইটা আকৌ খাবলৈ ধুনীয়া নিমখ নিমখৰ এটা আহে নহয় নিমখীয়া নিমখীয়া হয়। অ নিমখ দি পেলাই।
অ, মোৰ মাজতে কি কৰিছিলো জানানে। অ, অ মই মাজ অ মই মানে মাজতে অলপ। কিনি আনিছিলো হা আমলখি আমলখিত পোৱা ভালা ভাল সেইটো কাৰণে আনিছিলো তাৰপিছত আনি পেলাই কি কৰিলো অলপ সিজাই
উম
খালো নিমখ দি।
অহ অহ।
সিজাই পেলাই অকণমান অকমান মিঠৈত পগাই দিওঁ।
অ অ মিঠৈ দি খৰি গৈছে। ন?
বলৈ ইমান ধুনীয়া লাগিছে নহয় মানে। এনেই। মানে নিজে। জৰ সেই মতেদি বনালো আৰু। বনাই পেলাই খাই চালো ইমান ভাল লাগিছে সেনেকে বনাইও আচাৰ বনাব।
ভাল ভাল অ বহুত। তুমি এটা কাম কৰা অকনমান তোমাৰ নেটৱৰ্কৰ প্ৰব্লেম হৈয়ে আছে। ঠাইতো অকণ হেৰি কৰি লোৱা। ইমান দিনৰ মূৰত ফোন কৰিছা মাতটোৱে ভাল।
অ নে নেটৱৰ্কটো। সঁচাকৈ ভাল নহয় যে এইটো কাৰণ নেকি ন।
অ ৰুমত পোৱা নাই চাগৈ। অ এতিয়া শুনিছো অ। অহ, এতি শুনিছো। কোৱা। উম উম। আহিছে এ। এতিয়া মাতটো।
সলনি কৰি দিম।
অ মানে ভিতৰত চাগে তোমাৰ নেটৱৰ্ক। অকণ প্ৰব্লেম হৈছে অ অসুবিধা উম।
অ হয়। এতিয়া। এই কি ক'বা নেটৱৰ্কটো বেয়া। কি হয় আজি-কালি আজিম সে পাই আছো। নেট ৱৰ্ক তো বেয়া।
চা।
আমলখি আৰু। শিলিখা অলপ মোক দিবা। গুৰি কৰি থ
অ দিম দিম। অ, থৈছো থৈছো। অ আ আহিল। আহিলে নিবা দিয়া মই থৈ দিছো।
লৈ আহিম তেনেকে।
ভাল জানা মই এতিয়া মানে আগতে তামোল খাইছিলো যে মানে গোটেই দাঁতৰ বিষ। হৈছে মানে হেৰি হওক গোটেই।
কি কৰিলা?
আছে আছে গৰু আছে। অ আছে। অ আছে। গৰু অ দেউতাই চোৱা চিতা কৰি আছে।
অ।
এতিয়া নোখোৱা?
কি কৈছা?
তোমাৰ যে নেটৱৰ্কটো বহুত প্ৰব্লেম দিছে দিয়া।
নেটৱৰ্কটো অসুবিধা কৰি আছে গম পাইছা নে? এই আহিছে এই গৈছে সেইটো কাৰণে। কিন্তু ভাল
কিয়?
দেখাই আছে মোবাইলত নেট।
অহ মানে অহ। আছে আছে আছে দেউতাই চোৱা-চিতা কৰি থাকে এতিয়া পথাৰলৈ নিয়ে। আকৌ আনে। আকৌ পানী-চানী খুৱাই ময়ো অলপ মানে দানা-চানা দিওঁ আৰু। পঢ়িছো দিয়া আইজনী।
সেইয়াহে।
অ।
অ অ। কি ছেকি আছা যে?
অ সেই লাগ। গৰু এজনী থাকিলে ভালো লাগে ঘৰখন।
সেইটোৱে মই সেইফালে সেই গালে তোমালোকৰ। ক পা গাখীৰ অলপ লয়
অ অ নিব পাৰিবা। অ পাৰিবা পাৰিবা উম।
নেযায় অ'। আজিকালি আৰু গাখীৰ যি দাম। হৈছে তাতে।
সেইটো কাৰণে বোলো লৈয়ে আহিম দিয়া তাকে মই বুলু মই মানে ভাল বস্তু কিনো পায়। তোমাৰ চব মিক্স থাক গম পাইছা নে? একদম দোকানৰ পৰাটো। তুমি আনিবই নোৱাৰা গাখী এইটো মানে ঘো ঘৰুৱা মানে। বস্তু পালে ইমান ভাল লা গে
ভাল লাগে অ।
আমাৰ ইয়াত পোৱা নাযায় তুমি তুমিতো জানাইে আগৰ পৰা। হয়, আমাৰ ইয়াত পোৱা নাযায়। অ সেইটো কাৰণে মানে ঘৰুৱা বস্তু পালে মানে বহুত সুবিধা হয়।
পালে ভাল অ অ আহিবা আহিলে নিব পাৰিবা এইটো শিলিখা আমল সিও আছে। উম আমাৰ নাই। তেনে একো পানী-চানী নিদিয়ে আমাৰ এতিয়া ওচৰৰ-
ঘৰৰ বস্তু পোৱাই নাযায় ঐ, বহুত কমকে পোৱা যায় উম। অ মই লৈয়ে আহিম তোমালোকৰ অ সেয়া অলপ আনিম দিয়া গম পাইছা মই মানে সিজাই পেলাই ওচৰৰ মানুহ
ভাল পায়, ভাল পায় অ গাখীৰটো ডাঠ মানে ডাঠ-ডাঠ পাইছে- পাইছে যে। তেনেকে কৈছে -বহুত ধুনীয়া গাখীৰ দিয়া দেই। কৈছে, ভাল
হ'লে মানে চবেই নিবলৈ ভাল পা
তেনেকে ওচৰত যি তাৰ পৰা আনো।
অ ডাঠ পাইছে যে বহুত ভাল পাইছে, হয় দিয়া ঘৰৰ বস্তু পালে নে বহুত ভাল লাগে গম পাইছানে? এনে মানে বাহিৰৰ মানে- বস্তুবিলাক ভালো নহয় যে হয়।
আগতে গৰুজনী দানা আগতে বাহিয়প পা গাখীৰ কিনি আনো নহয় মানে সিট- তাৰপা মানে ভাল নালাগে জানা?
সেয়াকে খাই আৰু অ সে
উম উম।
অ সেইটো কাৰণে আৰু কি জানানে- একদম পানী, পানী পাওঁ মানে। ভালেই ন
অ' আৰু তুমি চাহ একাপ বনালেও যে চাহটো ভাল নহয় অ। ক'লো, ক'লো এটা ৰং এটা আহে মানে সেই বগা গাখীৰ চাহৰ সেইটো অ নাহে। পৰি যায় অ। মই যদি যাওঁ লৈ যাম দিয়া তোমালে, চু চু চু অ চাহপাতটো বেয়া যেন লাগে। চাহপাতটো বেয়া যে যেন লাগে কিন্তু সেই একে চাহপাততোটো একে থাকে। কিন্তু আমি বেলেগৰ পৰা আনা গাখীৰ চাহটো বেলেগ হয় ঘৰৰটো বনালেও চাহৰ ৰংটো বেলেগ হৈ যায়। উম।
আৰু তুমি চাবাচোন তেনেকুৱা হ'ল মানে কি হয় চাহতো খাবও বেয়া লাগে। ভালো নালাগে তেনেকুৱা হ'লে, অ আলহী আহিলেও তুমি তেনেকে- দিব নোৱাৰাত-
আৰু দিবও বেয়া লাগে জানা, কেনেকুৱা কে ৰং হয় বহুত লাজহে লাগে। অ আৰু সেই এই যে সিল মই যে, মোৰ যে দাঁতৰ দাঁতৰ হেৰি প্ৰব্লেম হৈ আছিলে তেতিয়া মানে কি জানা মই যে- শিলিখা আৰু আমলখি খোৱা পৰা যে সেইটো ভাল পাইছো এতিয়া মই মানে- তামোল ত একেবাৰে নোখোৱাই হৈ গৈছো।
খোৱা হৈ গৈছা মানে, তেতিয়া মানে অসুবিধা পাইছিলা যদি এতিয়া ভাল পাইছা আৰু?
ছিলা যে অ মই সেইকাৰণে - টোপ
সেইটোয়ে হ'ব দিয়া, অ-অ লৈ আহিবা সচাকে দিয়া এইটো বহুত ভাল কৰিছা অ ঠিকে আছে দিয়া উম্।
ভাল উম্ ভাল লাগিল দিয়া।